অঁ কি খবৰ কি হল।
আছো দিয়া ভালে তোমাৰ? আছো আছো ভালে, গৰম কেনে গৰম বহুত পৰিছে, ইপিনি ৰ'দ দি আছে আৰু ওপৰত অঁ। ডাৱৰীয়া ডাৱৰীয়া। নিচিনা হৈ আছে।
অঁ ডাৱৰীয়া ডাৱৰীয়া মানে, অলপমান বৰষুণটো দি থাকিলও ভাল টেম্পাচাৰটো কমি থাকে।
বৰষুণটো দিলও নাজানো কিয়, আমাৰ ৰুম কেইটা গৰমে হৈ থাকে।
অঁ, সেইটো তোমাৰ হেৰি মানে দিনটো ৰ'দ দি থাকে ন পুৰা একদম।
স ৰা হ স ব ব বাকী চব ঠিকে আছে উম উম, চব ঠিকে আছে দ।
অঁ অঁ।
উম। মই ফোন কৰিছিলো, এতিয়া তোমাৰ হেৰী তুমি যে কৈছিলা কিক বস্কিং লম বুলি অঁ মই মান সুধিলো এতিয়া অঁ সো তাৰপিছত সি কলে আৰু কেতিয়া আহিব। কি কথা কি বুলি কয় ক। চব নহ'ব নেকি?
এসপ্তাহত তিন দিনকে ডেইলি নহয়।
টিউচদে চেটাৰ দে আৰু থাৰচদে হব। বাল টাইমিংটো।
টাইমিংটো হ'ব তোমাৰ হেৰি আহ, ৰাতিপুৱা যদি কৰা তেতিয়া চাৰে ছটাৰ পৰা আহ তোমাৰ চাৰে ছটাৰ পৰা আৰম্ভ হব, আৰু আৰু গধূলি কৰিলে তোমাৰ চাৰে চাৰিটা মানৰ পৰা চাৰিটা চাৰে চাৰিটা।
ৰাতিপুৱা। ৰাতিপুৱা কষ্ট হৈ যাব, ৰাতিপুৱা নোৱাৰিম চাগে ৰাতিপুৱা মোক কম্পিউটাৰ ক্লাছ যাব থাকে আৰু তুমিতো জানা। না ইমান গৰম আৰু মই টুপিনিও মাৰো দেৰি কৰি কিনে- মানে
ৰাতিপুৱা তোমাৰ মিলোৱাটোত টানে,
অ ', সেইটো চাৰে-চাৰি মানত, চাৰে চাৰিটা কেইটা বজালে কৰে?
চাৰে-চাৰিটাৰ পৰা ধৰা তোমাৰ হেৰি চাৰে- -পাঁচটা, সাত চাৰে-পাঁচটা, চাৰে-ছটা মান।
অ', সময় সেইটো টাইমতে ল'ব লাগিব তেনেহ'লে। ৰাতিপুৱটো-ৰাতিপুৱাটো নোৱাৰিম। তোমাৰতো প্ৰব্লেম হ'ব, সেইটো টাইমতে লব লাগিব আৰু। তোমালোক কেইজনে গ'লা?
আমি গলোঁ তোমাৰ হেৰি মই আৰু মোৰ লগৰ এটা গলোঁ পাৰ্থ।
অ', দুটাই ন', মানে সেইটো ইভিনিংত অহ ', ইভিনিংত অহ ', সেইটো টাইমত, তেহে যাম, আৰু তোমাৰ কি -কি কিবা বস্তু ল'ব আছে, নে কিবা,
অ', বস্তু মানে তোমাৰ সেয়া হ'ব-গ্লাভছ ল'ব লাগিব, আৰু তোমাৰ সেয়া ল'ব লাগিব হেৰি হাতত ৰেপিং কৰে যে ৰেপ-ৰেপ-হেণ্ড
হেণ্ড কেপ- টেপ তেনেকুৱা, ৰেপিং কৰেযে, ক্', ক্লথ-ৰেপিং-ক্লথ নে কিবা বুলি যে', কয় অ', কাপোৰৰ যে', থাকে যে',
অ', -অ ', মানে- এই তোমাৰ যে বক্সাৰ বোৰে যে', কৰে যে', - মেটচৰ আগত
গ্লাভছুৰ পিন্ধাৰ আগত যে, এটা ৰেপিং কৰিলয় হাতত অ-অ তেনেকুৱা মানে সেইটো তোমাৰ, পিন্ধি কেনে সেইটো ডাইৰেক্ট ফাইট, কৰিব লাগে মানে উম', বক্সিং শিকাই এনে সেইটো পিন্ধি কেনে তাৰ ওপৰত গ্ল'ভছ পিন্ধি কেনে তাৰপাছত বক্সিং কৰিব দিয়ে,
প্ৰথমেতো গ্লাভছটো পিন্ধিব নিদিব, প্ৰথমে তোমাৰ পাঞ্চিং শিকাব নৰ্মেল, জেপ- ক্ৰচ ত, ' সেইখিনি শিকাব প্ৰথম', - প্ৰথম-প্ৰথম তাৰপিছতহে লাষ্টত যদি অলপ-অলপ পাৰা হোৱা, তেতিয়া তাৰপিছত গ্লাভছ পিন্ধিব
পিন্ধিব দিব। আহ', আৰু', - আৰু- আৰু। তোমাৰ তুমি, গ্লভছ লৈছা ন',?
গ্লভচ লৈছোঁ অহ ',
কিমান মান পৰে।
গ্লভযোৰ তোমাৰ পৰিব তুমি যদি অনলাইন লোৱা সাত সাতশ মানত পাই যাবা ছয়শ সাতশ।
ছয়শ সাতশ। ঠিকে আছে? আৰু আৰু যে সেয়া যে। আৰু কিবা ভৰিৰ কাৰণে কিবা ল'ব লাগে নেকি?
অ ভৰিৰ কাৰণে একো নালাগে এতিয়া প্ৰেক্টিচৰ কাৰণে এইটো তুমিয়া এয়া কি কয় নৰ্মেল ভৰি দিয়ে কৰি।
মানে ভৰিৰ কাৰণে একো নালাগে ন।
নালাগে।
আচ্ছা আৰু তোমাৰ। আৰু তোমাৰ এই যে সেয়া যে এম এম এ ফাইটাৰ বিলাকে যে সেয়া কৰে যে মুখত যে বা বক্সাৰ বিলাকে যে মুখত যে এটা যে লগাই যে।
অ অ মাৰ্বকাৰ্ড।
অ'
অ মাউথ গাৰ্ডটো তোমাৰ ল'ব পাৰা সেইটো কম্পালচৰি নহয় বাট তোমাৰ যদি সেয়া আছে নললে হৈ যায় অ লব পাৰা তেনেকুৱা টাইপ আৰু তোমাৰ হেৰি।
তোমাৰ খালি এয়া কৰিবা মানে তুমি যেতিয়া আহিবা অলপমান গৰম ন তাতে কাৰি চি বহুত হয় ইলেক্ট্ৰলাইট লৈ আহিবা লগত। ল'বতো লাগিব ন আগতে মানে মোৰ লগৰটো লগ। লগৰ এটাৰ কি আছিলে তোমাৰ মানে মাথাথা ঘূৰাই গৈছিলে উম। কি বুলি কয়। তোমাৰ তুমি মাউট গাৰ্ড লৈছানে মাউটগাৰ্ড লোৱা নাই? সেইটো মই চাওঁ। এতিয়া লওঁ কি নলও। এ কিমান দাম লয় এইটো মাউটগাৰ্ডটো তোমাৰ এশ বিশ টকাটো পাবা বা দামী ললে দামীও আছে তেনেকুৱা সেইটো ঠিকে আছে? আৰু তুমি কি কৈছিলা ইলেক্ট্ৰল। পাউডাৰ ল'ব লাগিব ন। ইলেট্ৰ লাইট চাইট লৈ থবা আৰু নহলে তোমাৰ গৰম বহুত ধৰা আৰু তাতে এচি নাই তাতে ফেনতে অকল শেষ তেনেহলে এইটো তোমাৰ কি বুলি কয়। তোমাৰ অ আৰ এছ ল'লেওতটো হয় চাগে।
অ অ অৱাএছ ললে হয় ইলেক্ট্ৰলাইট ললে হয় বেলেগ বেলেগ নহয় দুটাই একে তোমাৰ অ আৰ এছ ললে খালি তুমি সেইটো ল'বা পাউদাৰটো ল'বা।
অ তোমাৰ এনে বহুত দাম হয় ফৰ্টিফাইভ নে কিমান? বহুত দাম হৈছে পাউদাৰটো বেছি ভালে সেই বডিটো মানে ডিহাইড্ৰট হব নিদিয়ে তাৰমানে তোমাৰ সেইটো সেয়া, সেয়াৰ মানতে পাই যে কিবা বাইশ, পঁচিশ টকাতে
অ'-অ' ।
ভালে তুমি । তুমি কি লোৱা?
মইতো তোমাৰ ইলেক্ট্ৰলাইটছ হে লৈ যাওঁ কেতিয়াবা হাইড্ৰেচনৰ কাৰণে ।
কাৰণে ঠিকে মই কিবা এটা লৈ লম আৰু আৰু সেয়া কি বুলি কয়, তুমি কৈ আছিলা ন' কিবা আৰু কাৰ্ড দিয়েও কৰে বুলি কেনে
উম, বহুত কৰায় কাৰদিও কৰায় বা ডানিং কৰাব ৰেগুলাৰ
ৰেগুলাৰ এ থাকে কাৰদিঅ'৷ কি কোৱা কি, কি থাকে কাৰঅ'ত?
কাৰ্ডিঅ'টো তোমাৰ এটা থাকে লেডাৰৰ কাৰ্ডিঅ এটা থাকে । তাত তাতে তোমাৰ ছয়টা-সাতটামান কাৰ্ডি কাৰ্ডিঅ এক্সাচাইজ কৰায়। প্ৰথমেটো ৰানিং কৰাব ।
এই যে পকাত যে তোমাৰ লেডাৰটো যে পা
অ' -অ' তাতে কৰাই অহ । তাৰপিছত তোমাৰ কেতিয়াবা-কেতিয়াবা সেয়া কৰাই তোমাৰ মানে হেৰি বাৰ পিচ মাৰিব লাগিব । মানে হেৰি নাকালচত ধৰি কেনে তুমি সেয়া মাৰিলা, পুচআপ মাৰিলা মাৰি কেনে তুমি
পাঞ্চ মাৰিলা তেনেকে তুমি এটা ৰাউণ্ড মাৰিলা । তাৰপিছত আৰু তুমি পোচআপ নাকালছত পোচাপ কৰি পাঞ্চ মাৰিলা তেনেকে তুমি আৰু এটা ৰাউণ্ড দে মানে এনে দেখাতটো ইজি লাগ গৈ চাগে । অ' দেখা দেখাত দেখাত তোমাৰ সেনেকুৱা টাইপ দেখাত ভাল লাগে কিন্তু কৰোতে ফাটি যায় । এতিয়া মই আগতে পিছ কৰিছো ন' । মানে সেইটো কাৰণে মানে গম পাও আৰু মানে দেখাত ইজি লাগে । ডিফিকাল্ট হৈ কিন্তু তাকো নাকালত বহিলে কৰিব লাগে বোল
অহ।
কপোৰ চাপোৰ মাৰিব লাগে । ডিফিকাল্ট হ'ব বাট তোমাৰ কেইটা চেপ তই কৰিব দে
সেইটো তোমাৰ চে হেৰি কৰিব লাগিব প্ৰথম এটা ৰাউণ্ড, দুটা ৰাউণ্ড মিলি এটা ছেট ।
এটা ছেট মানে লেফ্টৰ পৰা ৰাইটত যাম, ৰাইটৰ পৰা লেফ্টত।অ' সেইটো এটা ছেট আচ্ছা তাৰ পিছত আকৌ অ' এনেকা দুটা চাইট মানে দুটা চাইট কৰিব লাগিব ন' অ তেনেকুৱা তোমাৰ তিন মান ছেট দিব ।কেতিয়াবা চাৰিটা চেচ
এ চি বনাই বলে চেছ আৰু
অ তাৰপিছত তোমাৰ প্ৰথম প্ৰথমতটো তোমাৰ এইখিনিয়ে কৰাব, প্ৰথম প্ৰথম ইমান হেভি নকৰাই পা জেপ ক্ৰচ হে শিকাব তাৰপিছত লাহে লাহে এইবোৰ কৰাব তাৰপিছত লাহে লাহে মাৰ খোৱা মাৰো খাবা মান দিব আহ খৰিত কিক দিয়ে লৌ কিকচ হয়, খৰিত কিক দিয়ে পেটত মাৰে তাৰপিছত যোনটো তোমাৰ সেয়া আছে চিং যোনটো আছে তোমাৰ ভৰিৰ আঠুৰ তলত যে
অ মানে টোক টোক টোক কে মাৰে লোহা দিগিনে তাৰমানে কণ্ডিচনিং কৰা বুলি কই অ কন্ডিচন‌ কয় হয় শেছে আৰু বহুত কমপ্লেক্স ট্ৰেনিং হবচোন আৰু তোমাৰ সেয়া কি বুলি ৰানিং কিমান টাইম কৰে?
ৰানিং দছ মিনিট
কণ্টিনচ ন মানে মিন দেছ নাই দে নাই ক'ত কৰে ৰানিং? তাতে কৰে ভিতৰত দিমতে অ দিমতে অ ত কৰিব পাৰেনে আৰু দছ মিনিট? মিনিট কি? দহ মিনিট পুৰা কৰিব পাৰানে? অ দহ মিনিট মানে প্ৰথম প্ৰথম ভাগৰ লাগিছিলে, এতিয়া হৈ যায় আৰু দ ভাগৰ লাগে হৈ যায় ত অ ঠিকে আছে ঠিক আছে তেনেহ'লে মোক কম কেতিয়া ল‌ও
অ ঠিক আছে অ অঁ ঠিক আছে ক'বা তেতিয়াহ জনাবা দিয়া অহ